হেল্ল'।
অ'
উ। কি কৰিছা।
এনে আছো তুমি
ময়ো এনেই আছো।
অ ' ভালনেে?
অ 'ভালেই তোমাৰ?
অ ' মোৰো ভালেই আৰু আছো আৰু। নমৰি জীয়াই।
অ'
উ,
তুমি এতিয়া ক'ত আছা।
মই এতিয়া ঘৰতে আছো এনেই তুমি ক'ত আছা?
ময়ো ঘৰতে আছো
অ'
ভাত পানী খালা?
ভাত পানী খালো?
কিহে খালা।
এ মাংসই আছিলে অকণমান। উম তোমালোকৰ কি চব্জি আছিলে।
আমাৰ মাছ আছিলে।
অ' আৰু একো নাই।
আৰু দালি আছিল।
অ'।
ভালেই ন তেতিয়া।
অ'আছো আৰু। নমৰি জীয়াই।
তাৰ পাছত তুমি কিবা ক'বলৈ লৈছিলা নেকি?
নাই এনেই খবৰ খাটিয়েই সুধিবলৈ ফোনটো কৰিছিলোঁ। তুমিও ফোনটো নকৰা। হ'লা ইমান দিন হ'ল কতনো আছে কতনো নাই সুধিছিলো আৰু এনে ফোন কৰিছিলো আৰু। পাহৰিলেই চাগে আমি কোন হয়। তুমি হয় নাই।
অ'নাই নাই পাহৰা নাই ময়ো এই কামত বিজি আছো যে বেমাৰত পৰিলো।
অ'। ইমানেই কামত বিজি হৈছা যে পাহৰিয়ে গ'লা ফোন কৰিবলৈ আৰু।
অ' নাই নাই। চাৰ্জও নাছিলে যে।
অ।
উম। সেই তেনেকেই আৰু টাইমো নাপাওঁ কলেজ যাওঁ, আহো খা ভাত খাওঁ শুই টাকো ভাগৰ লাগে কলেজৰ পৰা আহি।
উম। তাৰপাছত তুমি এতিয়া ক'ত পঢ়ি আছা?
এ তেজপুৰতে আছো মই এতিয়া।
অ'।
আহিবা কেতিয়াবা আমাৰ তেজপুৰৰ ইউনিভাৰ্চিটিখন ফুৰাম।
অ' যাম বাৰু।
কেতিয়াবা আহিছা নাই তেজপুৰ।
নাই যোৱা নাই যোৱা।
অ।
অ।
আহিবা কেতিয়াবা ইউনিভাৰ্চিটিলে।
যাম বাৰু।
অ।
ঘৰৰ চবৰে ভালে নহয় মা দেউতাৰ।
উম ভালেই তোমালোকৰ মা দেউতা ভাল।
অ' ভালেই। কি কৰি আছে এতিয়ানো?
এ এনেই ভাত চাত খাই বহি আছো তামোল অকণ খাই পিনে। তুমি কি কৰি আছা? এতিয়া।
মই এনে ভাত ভাত পানী খাই ইনে বিচনাতে পৰি আছো আৰু
আহ।
উম।
কি?
তোমালোকৰ ভাইটি এইবাৰ কোন ক্লাছত পঢ়ি আছে নো?
আমাৰ ভাইটি এইবাৰ ক্লাছ টুৱেলভত ফাইনেল দিব আৰু এইবাৰ দুহেজাৰ সাতাইশ চনত। তাকে পৰীক্ষা পাইছে। তাকে ঘৰত আছে আৰু। পঢ়ি আছে।
অ' একজাম পালেগে আৰু।
উম তাৰ বাইশ তাৰিখৰ পৰা তিনিমহীয়া পৰীক্ষা এটা যে হয় যে এই বাইছ তাৰিখ হোৱা তিনিমহীয়া পৰীক্ষাটো হয় আৰু।
অ'।
উম। তুমি এবাৰ কোন চেমিষ্টাৰ? চ পালাগে
মই এইবাৰ থাৰ্ডত পামগে আৰু থাৰ্ড চেমিষ্টাৰ।
অ এক্জাম খিনি ভালেই দিছা ন
অ দিছো বাৰু গৈছো যেনে তেনে
আহ তোমালোকৰ চেমিষ্টাৰ কেইটা হয়
চমিছ তাৰ আকেটা হয় পাাস্তা
কিয় উম চমিছা পাঁচ আটা এনে ছটাই থাকে আহ তাৰপিছত আঠটা নহলে নতুন হেৰিটোত আঠটা তোমালোকৰ পাঁচটা যে
নহয় পাঁচটা নহয় ছয়টাই
অঁ পাহৰি গৈছিলা নেকি তুমি।
অঁ পাহ ৰি গৈছিলো।
অঁ, তাৰ চাবজেক্ট কি- কি লৈছা তুমি।
মোৰনে?
অঁ
মোৰ মেজৰ আছামিছ, মাইনৰ ফিল'চফি তাৰপাছত এম ডি চি, বি এ চি এছ ই চি, এ ই চি, এইকেইটা আছে।
অঁ
তুমি মেজৰ কিহত লৈছিলা নো?
মই হিন্দীত লৈছিলো। হিন্দী আগৰ পৰাই ভাল পাওঁ যে পঢ়ি পিনে।
অঁ
অ' বেলেগ বেলেগতো মই মানে পৰীক্ষা দি থৈছো আৰু হিন্দী। নে বেলেগ ক'ৰ্চ কৰি থৈছোঁ, সেইটো কাৰণে হিন্দীতে বি এও কৰিলোঁ এম এও হিন্দীতে কৰি আছো আৰু।
অঁ
এতিয়া পি এইচ ডি কৰিম বুলি ভাবিছো পৰীক্ষা আছে, কি হয় নাজানো আৰু। অঁ, পঢ়িবই মন নাযায় আজিকালি। পঢ়ি আছো আৰু যেনে তেনে।
উম মই যে কিতাপখনকে মেলিয়ে নাচাওঁ।
অঁ, কিয় বা।
একো পঢ়িবলৈ মন নাযায়।
উম, হয় ন পঢ়িব চঢ়িব মন নাযায়।
অ'
উম তোমাৰ পইণ্ট কিমান আহিছে এইবাৰ ৰিজাল্ট দিলে নাই তোমালোকৰ।
কিবা, চেকেণ্ড-চেকেণ্ড চেমৰ ৰিজাল্ট নাই দিয়া।
ফাৰ্ষ্ট ছেমৰ
ফাৰ্ষ্ট ছেমৰ পইণ্ট মই নাচালোঁ এ, মোৰ এ বি চি আই দি নোখুলিলো মানে দেই, সেইকাৰণে মই চাব নাপালোঁ।
উম, এতিয়া খুলি চাব নোৱাৰি নেকি।
উম, পাৰি মই খোলা নাই।
উম
বেক লগা নাই যেতিয়া সেইকাৰণে আৰু পাইছো-পাইছো আৰু। যোৱা সেইকাৰণে চোৱাও নাই।
টো বেক লাগিছে নে তুমি কেনেকে গম পাবা।
চাৰে কৈছে নহয় তাত কিবা ৰোল নাম্বাৰ কেইটা দি দিছে গ্ৰুপত, যাৰ- যাৰ বেক লগা নাই সেইকেইটা দিছে, মোৰ ৰোল নাম্বাৰটো আছে যেতিয়া মোৰ বেক লগা নাই।
কি কৈছা?
মানে ছাৰে আমাৰ মেজৰ ছাৰে গ্ৰুপত দি দিছে, যাৰ যাৰ বেগ লগা নাই সেইকেইটাৰ তাৰপিছত মোৰ এতিয়া মে বেগ লগা নাই যেতিয়া আৰু মই গম পাইছো আৰু।
অকল মেজহে দিছে। বেলেগ চাবজেক খিনি দিয়া নাই নেকি? অ। অ। মানে উম। কোনে কোনে পাছ কৰিছে নাই কৰা সেইখিনি দি দিছে আৰু।
উম ফেল কৰাৰাকেইটা নাই দিয়া আৰু মানে বেগ লগ কেইটা, তাৰিছত বেগ নলগ কেইটাই দি দিছো আৰু।
তোমাৰ নামটো তাত আছিলে মানে।
উ।
উম।
তোমালোকৰ চাবজেক্ট কেইটা হয় টোটেল?
ছটা।
ছাবজেক্ট ছটা।
উম।
অ এই থাৰ্ড চেমৰ পৰা কমিবনেে নে আকম নে একেটাই থাকিব তোমালোকৰ।
একেটাই হ'ব বাট ফৰ্থ চিমৰ পৰা কমিব ফৰ্থ চিমৰ পৰা চাৰিটা হ'ব।
অ এই তোমালোকৰ মেজৰ বুলি নাই ন কোনো? কোনো আছে।
আছে। মেজৰ পেপাৰ চাৰি এটা হ'ব। তাৰপিছত আৰু মাইনৰ পেপাৰ এটা হ'ব নেকি? ফৰ্থ চেমৰ পৰা।
উ তুমিতো এইবাৰ থাৰ্ চাইম পাল লাগে?
উম থাৰ্ড চেমৰত ছটাই হ'ব।
উ। আৰু তেতিয়াহলে পঢ়িবা আৰু ভালকে এ ক্সাম কিন্তু ভালকে দিবা। উম। একজাম খিনি ভালকে বেগ চেক নালাগিলে ভাল দেই পাছত ভাল হ'ব নহ'লে আকৌ এবাৰ ৰৈ গ'লে বেয়া হ'ব।
অ। তুমি কেতিয়া তেজপুৰ যাবা?
মই জুলাই মানে এই আঠাইশ তাৰিখে যাম এবাৰ তাৰ পিছত আকৌ আহিম তিনি চাৰি মানত। তাৰপিছত আকৌ হেৰি। আকৌ মই জুলাইত লাষ্টত যাম আৰু একেবাৰে।
অ', অ'। উম। মাটি ৰুইছে নে নাই।
নাই নাই। তোমালোকৰ ৰুইছে নে নাই?
নাই ৰোৱা। আৰু কেইদিনমানৰ পিছত ৰুব আৰু।
অ' হয় নেকি?
উম।